হেল্লৌ'
কি কৰি আছা?
মই এতিয়া।
হয়
মই এতিয়া খোৱা খাদ্য বনাই আছোঁ।
খাদ্য বনাই আছা কি খাদ্
হয় মই এতিয়া পৰঠা বনাম। পৰঠা পৰঠা বনাম, পৰঠা আলু পৰঠা।
আলুৰ, আলুৰ ৰুটি?
আলু পৰঠা।
বঢ়িয়া মোৰ কাৰণেও লৈ আহা আকৌ ময়ো খাম।
হ'ব আহিবা ইয়াতে আকৌ লৈ যাবা
নাই নাই তুমি লৈ আহা। তুমি লৈ আনাচোন মই চাম আৰু। ময়ো এদিন বনাইছিলো তুমি যি বনাই আছা।
অ অ ময়ো বনাইছো ৰবা।
অ তুমি কিহেৰে খুৱাবা বাটাৰে খাবা নে কিহেৰে খাবা?
নাই নাই। মটৰ আছে মট মটৰৰ ঘুগুনি মটৰৰ ঘুগুনি।
হয় নিকি বঢ়িয়া
তোমালোকে কিহেদি খালা চাহ
কি কলা
ৰাতিপুৱা কি খালা
ৰাতিপুৱা মই ব্ৰেড মানে ৰুটি চুটি খালো আৰু ৰুটি উম সেনেকে কিবা কিবি খাই দিলো
অঁ ৰাতিপুৱা ফুৰিব যোৱা নাই
কি কলে
ৰাতিপুৱা ফুৰিব যোৱা নাই
অ তাকেইতো
ৰাতিপুৱা ফুৰিব যোৱা নাই
কি কৈছা তুমি
ৰাতিপুৱা ফুৰিব যোৱা নাই
ৰাতিপুৱা নাই যোৱা ৰব সময়ে নিমিলে নহয় সেইকাৰণে যোৱাই নাই আৰু যাম যাম কে যাবই- পৰা নাই যাব লাগিব ৰবা
অঁ মই ৰাতিপুৱা উঠিলোঁ উঠি অকণমান ফুৰিব গ'লোঁ এ ওচৰৰ ৰাস্তাটোতে
অ এনেক
অ এক ঘন্টা সময় মানে খোজ কাঢ়িলো ব্যায়াম কৰা নাই খোজ কাঢ়িছো
খোজকাঢ়িছা কিমান টাইম খোজকাঢ়িছা অ
এক ঘণ্টা সময়
বাপৰে বাপ এঘন্টা সময় পাৰিছা নে এঘন্টা সময় খোজ কাঢ়িবলে
পাৰিছো
পাৰিছা ন মইতো নোৱাৰোৱে মানে এঘণ্টা খোজ কাঢ়িবলৈ মানে
খোজকাঢ়ি আহি মানে গৰম পানী খালোঁ অকমান
গৰম পানীও খালা নিকি বঢ়িয়া-
গৰম পানী খাই তাৰ ঘৰটোও অকমান চাফা কৰিলোঁ
ঘৰু চাফা কৰিলা দেই বা প ৰে বা- ই বহুত কাম কৰিলা-
পিছোৱা লাগিব যে-
অ গম পাইছো বাৰু হল-
হ'ব-
হ'লেও তুমি ইমান কাম- কৰিছা বাপৰে বাপ আচৰিত মানিছো দেই তোমাক মই এ-
হয় নেকি-
তুমিচোন ঘৰত একোৱে কাম নকৰা-
মই কাম নকৰো কাম নকৰাকে- কোনে কাম কৰে এইবিলাক-
মইতো শুনা নাই তুমিও কৰা বুলি- মইতো শুনা নাই তুমি কাম তুমি মইতো শুনিছিলো তুমি- কাম কৰিব ইমান এটা ভাল নোপোৱা বুলি সেইকাৰণে আৰু সুধিলো আৰু-
কাম কৰিব ভাল পোৱা নাছিলোঁ আগতে- এতিয়াতো কৰিবই লাগিব না কোনে কৰি দিব- তে নিজে কৰিব লাগিব যিমান পাৰা নিজে কৰিলে ভাল- বেছিকে বিচনাত থকা ভাল নহয়-
স্বাস্থ্যটো ভাল থাকে-
অ বেছিকৈ বিচনাত থকা ভাল নহয় নিজে নিজে কৰি নিজ- নিজে খাব লাগে নিজৰ হাতেদি কৰি কিনে খাব লাগে।
হয় হয় আৰু কওঁকচোন শুনি ভাল লাগিছে আৰু কওঁকচোন অলপমান দুষাৰ মান কথা।
অ মই যি যিমান পাৰো মই নিজে কৰো।
হয় নেকি
অ আৰু কাপোৰ মানে জিকাই থৈছোঁ শিকিছোঁ কাপোৰখিনি ধোম আজি অকণমান দেৰিকৈ চাকি দিম ঘৰটো চাফা কৰিম।
উ
মানে এলাহ ধুইবিলাক এইবিলাক চাফা কৰিম
অ'
আৰু ধৰ এই এইবিলাক আলমাৰি চালমাৰি অকণমান চাফা কৰিম এইবিলাক।
অ কৰা আকৌ।
আলমাৰি কাপোৰবিলাক এইবিলাক অলপ চিজিল লগাম।
বঢ়িয়া কৰিছা দে কৰা কৰা।
আৰু বস্তুবিলাক সজোৱা বস্তুবিলাক। এইবিলাক অলপ চাফা কৰি তা পৰা কাপোৰ খিনি ধুম কাপোৰ ধুই কিনে গা ধুম গা ধুই তাৰ পিছত চাকি দিম
অঁ
চাকি দিয়াৰ পিছত আৰু নিজৰ খোৱা বস্তু বস্তু খিনি খাম পিছত ভাবিছোঁ অকণমান বজাৰত যাম।
অ
বাজাৰ পৰা অকণমান ধৰ মাছ মাংস যি পাওঁ অলপ চব্জি লৈ আহিম।
বঢ়িয়া বঢ়িয়া বঢ়িয়াৰ কথা ভাবিছা তুমি।
অ
বাপৰে বাপ ভাল কথা ভাবিছা।
সেইটোৱেতো তাৰপিছত আহি কিনেতো আৰু ভাত বনাব লাগিব।
অ
দিনটোতো খাবই লাগিব।
লাগিব লাগিব কেলে নালাগিব বহুত লাগিব।
কালি ভৰটি ফোন কৰিছিলোঁ।
অ'।
সিহঁতৰ বোলে মাছ পাইছে।
ক'তো মাছ পাইছে।
এই পুখুৰী আছে যে।
সিহঁতৰ পুখুৰী আগতেচোন নাছিলে নতুন
সিহঁতৰ মানে ওচৰৰ এইটো ৰাজহুৱা ৰাজহুৱা পুখুৰী এইবিলাক
অ চবে আনিব পাৰে যাব পাৰে ন মানে একো কথা নাই তেনেকে।
অ সিহঁতো হেৰি পাইছে শ'ল মাছ পাইছে।
বা খাব পাৰ ভাল হব মানে। ভাজি ভাজি খাব ভাল ন লাগিব মানে।
অ' ভাল লাগিব ভাজি খোৱা বা জোল বনাই। নৰসিংহৰ পাত ভেদাইতা পাত। এইবিলাক জল বনাই জোল বনাইছে বাইদেউ ভন্তি
অ'
বনাই কিনে বাচ্ছা কেইটাক খুৱাইছে
বৰিীয়ে আমাকো দুটামান দি পঠালে ভাল আছিলে আমিও খাব পাৰিলো হয়। অ দুয়ো দুয়ো বিধ বনাই দিলে আৰু বেছি
ইমান ইমান দূৰৰ পৰা কেনেকৈ আনিব। অ আৰু সিহঁতৰ ফেমিলি থকা না। ফেমিলি আছে। এতিয়া সিহঁতৰ ধৰ ছোৱালীবিলাকক দিব লাগে আমাক কেনেকৈ দিব। আমাৰ দূৰ হয় ওচৰৰ ছোৱালীবিলাক দিয়ে আৰু। অ সিহঁতৰ দিছে কালি মই এটা বস্তু খালো নহয়!
কি খালা?
কঁঠাল খালোঁ।
কঁঠাল খালে নেকি ইমান জল্দি, ক'ৰ পৰা
ওচৰৰ বাইদেউ এজনী দিছে।
পকা কঠাল নে কেঁচা কঠাল।
কাহ আৰু ইমান মিঠা।
অ! তোমাৰ মানে এইবাৰ জল্দি-জল্দি এইবাৰ মানে বহুত জল্দি-জল্দি খালা আৰু ন।
মই ভাবি আছোঁ কঠল কেতিয়া খাম, কঠল খেতি খাম কিন্তু পালোঁ আৰু। মিলালে আৰু ভগৱানে।
অঁ-অঁ! গম পাইছ
আমাৰো আছে কঁঠাল আমাৰ কঁঠালবিলাক অলপমান ডাঙৰ-ডাঙৰ। ইমান এটা মিঠা নাই। কিন্তু কালি যে মে খালোঁ অলপ সৰু-সৰু অকমান মিঠা-মিঠা।
হয় নেকি?
আমাৰ বিলাক পাৰিব লাগিব। পাৰিব অসুবিধা। সেইটোৰ কাৰণে কোনোবা এজন মানুহ আহিলে পাৰিব লাগিব আৰু।
উম! ঠিকে কৈছা। অসুবিধাতো হয় কিন্তু উপায় নাই। পাৰি গিনে
ফ এতিয়া আহাৰ মাহত ফল খাব লাগিব নহয় আমতে চোৱাত।
তেতিয়াতো পাৰিব লাগিবই যেনেকে হ'লেও।
অঁ! তেতিয়া পাৰিব লাগিব। বেলেগ ফল-চল অনা যাব। মইতো আনাৰসক বহুত ভাল পাওঁ।
আনাৰস খাই ভাল খোৱা নেকি তুমি? কিমান ভাল লাগে খাই?
আনাৰসটো মই বহুত ভাল পাওঁ।
বঢ়িয়া। আমি নহ'লে আনাৰসৰ খেতি কৰিব লাগিব।
আনাৰসৰ খেতি কৰিব পাৰি যেতিয়া আনাৰস বজাৰৰ পৰা লৈ আহিবা। এতিয়া আনাৰসটো হয় কিনে পাত তলৰ হেৰিটো থাকে যে কটা-কটা। এইটো লগাই দিলে হৈ গ'ল।
হয় নেকি? মই জানা নাছিলো দেই এতিয়া কৰিব পাৰিম চেষ্টা কৰিম চাম হয় নে নহয়?
বান্দৰৰ কাৰণে বস্তুবিলাক নাথাকে নহয়।
অ! একেবাৰে এক একো শস্যই কৰিব নোৱাৰি।
অঁ! মই ইমান এই জলকীয়াৰ পুলি লগাইছিলোঁ।
অঁ!
এইবিলাক উঠাই-উঠাই দিছে। অঁ এতিয়া মানে হেৰি হৈছে। ৰঙালাও পুলিটো হৈছে অলপ-অলপ। সেইবিলাক আগবিলাক ভাঙি-ভাঙি পেলাই দেই।
বাপৰে।
অঁ! সেইটো কাৰণে। কিছুমান শস্য ঘৰত লগাই-লগাই খাব পাৰি। সাৰ দিয়া খাদ্য এইবিলাক খোৱাদ কৰি শাক-পাচলি ঘৰত লগাই কিনে।
ঘৰৰ-ঘৰত ল'লে চবতকে বেছি ভাল মানে।
ভাল এইবিলাকটো মানে সাৰ দিয়া নাযায় না। সেইটো লোকেল বস্তু না?
হয়।
লোকেল বস্তুৱে খোৱাই ভাল। আৰু পুখুৰী-চুখুৰী এইবিলাকৰ মাছ খাব ভাল পোৱাত, আমাৰ ইয়াতেতো এইবিলাক মাছ নেপাওঁয়ে। শ'ল মাছ, গৰৈ মাছ এইবিলাকো নেখাওঁৱেই।
তাকেতো। পালেও মানে
অকল ভাগুন মাছ ৰৌ কুৰিয়া পালেও দাম বহুত দাম
বহুত দাম আৰু সেইটোৱে আৰু যিমান দি হওঁক
নোৱাৰি
উম গাঁৱবোৰৰে ভাল চব শস্যৰ পৰা পায় চব শস্যৰ পৰা খাই
পৰিৱেশ ভাল চব বস্তু পোৱা যায়।
বস্তুবোৰ খাব পাই একদম বঢ়িয়া বঢ়িয়া মানে ভেজাল নথকা আহাৰবোৰ খাব পাই সিহঁতৰে ভাল দি
অ গাঁৱত গৈ পাইছা না
কেলে নাপাম
হয় অ মোৰ লগত গৈছা না
অ তোমাৰ লগতে চোন গৈছ
অ নলবাৰীত গৈছা কি ভাল লাগে ন নলবাৰী অ অলপ দিন আগতে মই গৈছিলো না নলবাৰীত
হয় নেকি
অ সিহঁতৰ ফিচাৰী আছে
অ
আমাৰ মামাহঁতৰ ফিচাৰিত মানে মাছ বহুত মাছ দিছে ডাঙৰ একদম ফিচাৰীটো উম মই মাছ আনিছিলো অ মাছ আনিছিলোঁ মাছ ডাঙৰ ডাঙৰ দুটা আনিছোঁ
উম
তাৰপিছত হেৰি আনিলোঁ আ লাও আনিলোঁ পানীলাও
লাও আনিছা নেকি?
লাও আনিছোঁ পানীলাও আনিছিলোঁ
জাতিলাও
জাতিলাও আনা নাই অ নাই অনা ৰঙালাও অনা নাই এইবিলাক আনা নাই
হয় নেকি আনিব লাগে আকৌ নহয় আৰু যিয়ে হওঁক গাঁৱৰ ভেজাল নথকা খাদ্য যে সেইকাৰণে গলো।
সেইবিলাক নাছিল। অকল পানীলাওটো আছিল আৰু অৰাহি আছিল। উৰহিটো আনিছোঁ। সেইটো আনিছোঁ আৰু ঔ টেঙা যে আছে, ঔ-ঔ আনিছোঁ। ঔ আনি মাছ আনিছিলোঁ যে মাছৰ লগত, মাছৰ লগত বনাইছোঁ।
অ', বিৰাট সোঁৱাদ পাইছে চাগে খাই ন?
সোৱাদ অ'।
ভাবাই দিয়া
ভাললাগে। সিহঁতৰতো ঘৰে-ঘৰে গাঁৱতটো ঘৰে-ঘৰে আছে।
অ', সিহঁতৰতো ঘৰে-ঘৰে আৰু সদায়ে মাছ খাব পাৰে, পাৰিলে ইহ'ত।
আগতে আমাৰ ঘৰতো আছিল। মানে বিহু অ', বিহুত আগতে লৈ আহিছিল।
হয় নেকি?
অ'। বিহুৰ সময়ত তাৰ পৰা দিব আহে, ডাঙৰ মাছ।
অ', ভালেই ন, ভাল?
অ', অ'। কিন্তু, আনি কেতিয়াবা আনিবও যায়।
আনিবলেও যায় নেকি তালে?
কেতিয়াবা আনিব যায় বিহুত, বিহুৰ সময়ত।
দেউতাই। ভালে কথাচোন আনিব